ভালে ভাল গাটো ইমান ভাল লাগি থকা নাই অ কিবা কিবি লাগি আছে শুই আছিলো মই ইহতি ফোন কৰোতে। অ এই শুই আছিলো ভন্টিও অ,
ভাত পানী খাই পেলাই সেই অকমান শুবলে লৈছিলো।
অ অ চাহ তাহ খালা। চাহ তাহ খালা নে মই এই কাপোৰ কাপোৰ অলপ আছিলে মেলি থোৱা। পা সোমোৱাই আছো উ চাগ
অ অ এয়া এ চাহ তাহ খোৱা নাই আম আছিলে। আ আ,
অ শুনি আছো। শুনি আছো অ শুনি আছো।
চাহ খোৱা নাই বোলো আম আম আছে, আছিলে আমৰ তেনেকে হেৰি বনালো মেংগ চেক বনালো।
অ অ অ ঘৰত আছিলে নে কিনি আনা। কিনি অনানে।
খালো।
অ গম পাইছো কিনি অনা নে ঘৰত আছে আম। তোমাৰ নেটৱৰ্ক টো প্ৰব্লেম হৈ আছে নি।
কি জানো।
নেটৱৰ্ক প্ৰবলেম অ এতিয়া শুনিছো মাতটো অ,
অ তোমাৰ মাততো শুনা নাছিলো। তুমি চাহ খালা নে।
নেটৱৰ্কৰ পৰা তোমাৰ তোমাৰ। মনটো, মই খালো চাহ তাহ খাই মেলি কাপোৰ খিনি সোমোৱাই আছো কাপোৰ ৰ'দত দিয়া কাপোৰবোৰ।
অ অ ছোৱালীয়ে কি কৰিছে।
ছোৱালীয়ে শুই আছে উতপাত কৰি কৰি এ গালি পাৰি পাৰি শুৱাইছো অকমান।
শুইছে হু। ল ছালীবো দিনত শুব লেক কে মন নকৰে।
শুবলৈ মন নকৰে খোৱা পিছত আকৌ উঠিবলৈও মন নকএ।
উ
উ কথামতে নুশুৱে বতৰতো এই ৰ'দো নাই বৰষো নাই তেনেকুৱা হৈ আছে আও।
অ', এইফালেও তেনেকুৱা হৈ আছে।
উঠেলি নি? অ', এ ভণ্টি উঠিছে ভাত সেই এ, মাছ আছিলে ৰঙলাউ দি বনাছিলে তা পা আও পটল ভাজি পটলে আলু গে ভাজি ম ভণ্টি উঠি গৈছে।
অ', মাছ ঘৰ মাছ নে?
ঘৰ নহয় এ, পথাৰ জালত লাগিছিলে।
পথাঅত লাগিছিলে অ', কি মাছ গৰৈ, চেঙেলি?
অ', সেইটো নো কাৱৈ, গৰৈ এইবোএ আও। বাবু তোমালোক ফালে ওলাই ওলাই নে পথাৰত হেই
আমা ওলাইছে আমা সেই খাল এটাও আছে সেইটো সিঁচিবলগীয়া হৈ আছে সেইটোতো ওলাব কেটামান।
অ', এই মামাহঁত ঘ ফালে ওলাই আকৌ ন
লাই অ', মা সেই কালি সেই পথাঅ মাজতে ককমানি খাল এটা আছিলে-
উম।
সেই খালটো সিঁচি পেলাই সেইটোও মাছ পালে।
অ', কোনে দেতাই হে কৰে আও?
দেতাই নোৱায়ে নহ ভৰিটো পা এই দাদা এজনে ওচঅ দাদা এজনে তেনেকে লাগি পেলাই ধৰিলে।
অ', দেতাই বহিব নোআএ নহয় তাকে আমা সেই মাছ চাছ এনেকে ওলাই জো চো কাটিলে এংকুৱা পানীটো বেছি হ'লে যায় গ'লে ওলাই এতিয়া তেনেকে নাই এতিয়া মানুহে চব ৰুই পেলালে নহয়। তেনেকে জেগা ওলাব আও কেইদিনমান পিছ বঅষুণ চঅষুণ হ'লে ব বঅষুণ হ'লেও দিগদাৰ এআহে নাই হোৱা নাই হোৱা।
অ', অ', মাটি ৰুই হ'লগে চাগে সেইফালে?
ৰুই আছে আও ৰুৱা বিলাকে আমাবোঅ হ'ল আও কিছুমান হোৱা নাই তেনেকুৱা হৈ আছে।
অ', আমা এইফালে আগ ফাল গিদৱা হ'লগে।
অ', অ', আমা সেই ৰুৱাই ৰুই আছে হোৱাই হৈ হৈছে এ, পানী হোৱা জেগা
কই দিছে গম পাছা নাই বৰষুণো দিছে ৰ'দো দিছে যে
তাকে আমা বো জেগাত আমাস অ', আমা বো জেগা কাৰণে ভাল হছে বানপানী হোৱা জেগা বিলাকৰ সেয়াহে মানুহবোক অৱস্থা।
ইমান বানপানী হৈছে দেখিছা নে যিবো জেগাত হোৱা নাই বানপানী সেইবোৰ জেগাতো হৈছে পাই।
বেছি হৈছে অঔ এইবা বেছি হৈছে পাই এইবা একদম মানে যি ইয়াত যে মানুহবোক বিলয় হছে আও দেই। এইবা এইবা নাজিৰা কিবা দুখ চুখ লাগিলে নিকি অ', এনুকুৱাহে লাইছে পাই অগ্নিনাভ মন্দিয় আগতে কোনোবা নোহোৱা জেগা এটো অগ্নিনাভ মন্দিঅ কোনোবা নোহোৱা জেগাতো আজি বা ইমান পানী মানে মানুহ মৰি যোৱাকে হৈছে ধেমালি নহয় আকৌ।
কম কথা নহয় ইমান পানী হৈছে চোৱা না মানে যিবোৰ জেগাত হোৱা নাই সেইবোৰত
অ', মানুহ অলপ মৰি আজি দেখিছো পানী শুকাইছে, মানুহবোৰ উ, ডেড বডিবোৰ কেনেকে দেখিয়ে কিবা লাগি গৈছে অ'। গৰু ছাগলীতো বা গৰু ছাগলীয়ে, মানুহবোৰ মৰিছে উঠাই উঠাই নিছে
বৰ বেয়া লাগে পাই এইবোৰ, কি যে হবলৈ লৈছে নহয়।
হয় পাই আমিবোৰ বহুত শান্তিয়ে আছো দেই সেইবিলাকলৈ চাই আৰু হেৰিয় পানী শুকোৱাৰ পিছতো দেখিছে নাই, গোটেই একদম পলহ পেলাই বোকা চুকা উঠ
উম, নকবাই গোটেই যে মানুহৰ ঘৰ বুকত কেনেকে সোমাইছে।
এ সেইহোপা চাফা কৰোতেই লাগিব এসপ্তাহ সিহঁতৰ চব চাফা কৰি, ঘৰ দুৱাৰ চাফা কৰি।
তাকেহে।
এনেকেও আমিবোৰ বহুত শান্তিত আছো দেই সেইবিলাকতে চালে। উম, মাহী ছোৱালী গ'লগেনে তাত মামাৰ ঘৰত আছে?
তাই মামা ঘৰতে আছে, সেই মাহী আহি পেলাই লৈ যাবহি, থাকক আৰু এইকেইদিন ৰখাইচো আৰু পিছত অকলে আহিবলৈ নিদিয়ে যে সেইকাৰণে থাকিব এইকেইদিন।
অ', অকলে আহিবলে তাকে, এতিয়া আকৌ তাই কোনে থলেহি নো?
মামা বৌ গৈছিলে, মামা বৌ লগত আহিলে।
অনিলেগে নে ।
উম।
তাই-তাইক বোলো থলেহি নে, নে, অ', মামা বৌৰ লগত আহিলে।
নহয় নহয়, মামা বৌৰ লগত আহিলে।
অ', সেইটোকে কৈছো, গৈছিলে মানে মামা বৌ গৈছিলে।
মামা বৌ গৈছিলে, মামা বৌৰ লগতে গুচি আহিলে।
অহ। সটো কথা এতিয়া কৰিবানো কি এতিয়া, তাইৰ লগতনো এতিয়া থাকিবহি কোন, মানুহ নাই নহয় আকৌ থাকিবলৈ। মাক থাকিলে হে দুদিন বা তিনদিন থাকিব পাৰিব ।
উম, লোৱাও আছেহি আকৌ ঘৰতে।
অ', নহয় সিহঁতৰ ঘৰৰ পৰা বুলি কৈছো মানে ধৰা, আকৌ অকলেইটো পঠিয়াব লাগিব কোননো আহিব।
সেইটোৱেইতো। আৰু তাইও মানে পৰীক্ষা চৰীক্ষা দি এদায় হৈছে যে।
উম। এতিয়া আকৌ গাভৰু হলে, বিয়া চিয়া হলেতো আৰু ফুৰি মেলি থাকিবলৈ তেনেকা নিদিবই আৰু।
উম।
হয় পায়। মোক খোজ কাঢ়ি যোৱা কথাটোকেহে ভাবি আছো ইমান দূৰ।
তাকে হলো সিহঁতৰ জীৱনৰ এটা স্মৰণৰ-স্মৰণীয় দিন হ'ব সেইটো দিন। হবগে পাৰিব। খাম উম।
এতিয়া কি কৰি আছা?
এতিয়া এইয়া এ, ৰ'বা। এই কাপোৰ খোপাকে সামৰি আছো, আকৌ এই ভিন্দলে চাহ এখন দিব লাগে ন দুপৰীয়া।
অ', দোকানখন অকমান দূৰত নে ওচৰত?
অ', অ', এক কিলোমিটাৰ মান হ'ব আৰু।
অ', খোজ কঢ়ি আহা যোৱা কৰিব পাৰি আৰু?
পাৰি অ' এক কিলোমিটাৰ মানৰ পৰা অকমান হেৰি হয় আৰু।
অ', অ', মানে চেণ্টাৰত আছে নেকি?
উম, চেণ্টাৰৰ নিচিনা বৰ্তমান কৰা মানে সেইটো। তিনিআলি আছে আৰু তাতে দোকান চোকান আছে।
অ', অ'।
উম।
উম। ভাত কোনে বনালে আজি?
ভাত পানী বনাব লাগিব নে আকৌ?
ভাত মায়ে যাওঁতে বনাই থৈ গ'ল আজি মাছৰুম আনিছিলে কালি।
অ'।
সেয়া বনালে। তাৰপিছত সেই ভণ্টি আকৌ খেল আছে খেলিবলৈ যাব আজি ৰাতিকে ট্ৰেইন আছে তাই এঘাৰটা বজাত।
অ', তাই আজি যাব হেৰিয়ত অন্ধ্ৰপ্ৰদেশ নহ'ব জানো?
নহয় নহয় এই তাই ওচৰতে আছে।
অ', তালে তাত কেতিয়া হ'ব?
তাত হেৰি হ'ব এই ছেপ্তেম্বৰ মানত হ'ব অক্টোবৰ। উম, ভাত কোনে বনালে?
এ ভাত এই মই ভাতকিটা উঠাই দিলো মায়ে ভাজি অকন বনাইছে। তাৰপা এতিয়া দুপৰীয়াটো খোৱা ইমান হেৰি নহয় ৰাতিপুৱাটো ভালকে খাই দিওঁ আৰু। দুপৰীয়া অ' দুপৰীয়া যেনে তেনে খাওঁ আৰু পিটিকা চিটিকা কিবা কিবি হ'লেও।
উম, উম, হয়। চাহ চাহ খালা?
চাহ খালো অ' এই ভান্টি শুই উঠিছে যে তাই এই গাখীৰ অকনকে খাবলৈ দিছো।
অ', অ', তাই শুলে অলপ সময়?
শুলে অকমান ডেৰটামান বজাৰ পাই তিনটা বজালৈ স্কুলে এই অংগনবাদীলে পঠিয়াই আছো স্কুলত অহা বছৰ পৰাহে দিম।
অ', অংগনবাদিক গৈ আছে?
উম।
উম।
অংগনবাদি গৈছে।
ঠিকে আছে।
বৰ উৎপাত কৰি থাকে অ' দুইজনী তাতে আমাৰ আৰু এজনী আছে নহয় আমাৰ। ভণ্টি এজনী।
অ', মানে সেই ছোৱালী খু খুৰাৰ ছোৱালী নে?
অ', বৰ্তাকৰ ছোৱালী আৰু তাই।
অ', বৰ্তাকৰ ছোৱালী অ' সিহঁতও ছোৱালী ন?
অ', ছোৱালী।
অ'।
একদম মানে দুইজনী গোট খাই ল'লে লৈ সৈ বালি এসোপা মান দমাই থোৱা আছিলে বালিসোপা আনিলে আনি পেলাই ষ্টেপটোত গোটেই সানি মেলি বোকা কৰি থৈ পেলাই দৌৰা দৌৰি গোটেইখন উম।
সিহণতি একেলগতে থাকে নহয় গোটেইখিনি আৰু লগতে থাকে ন।
অঁ, একেলগতে আৰু দুইজনী ডাঙৰ হৈছিলোঁ।
অঁ, অ ঠিকে আছে দিয়া।
উম, হয় উম।
ওলাই মেলি গ'লা নে কৰবাত?
ওলাই মেলি যোৱা নাই অ মই এই টিউচনো কৰি আছো যে তাতে। তাৰপা সেই হয়। এই টো কি কয়? এই যাবলোও কিবা মনে নোযোৱা হৈছে।
হয় পাই আও বতৰটো এদিন একদম বৰষুণ দিব, এদিন ৰ'দ
অঁ। অ ওলাই মেলি মানে এনেকে যোৱা হোৱা নাই। হেৰি থকাকে নোলোৱাকে তেনেকে যোৱা নাই আক'। শুক্ৰ শুক্ৰবাৰ দিনাখন অন্নপ্ৰসন্ন এটা আছে তালে যাম। এ তেনেকে কোনোবাদিনা ক'বালে গৈ চিনেমা এখন চোৱাগে কথা আছে। সেইখন চামগে কোনোবাদিনা তেনেকে ওলাই মেলি যাওঁ আও।
অঁ, চিনেমা চোৱা নাই।
চোৱাই নাই। চাবলে যাবলে কিবা সেই এহ্ খেতিতো লাগি আছিলো যে। অঁ, গম পাইছিলোঁ। কিমান দিননো চলিব জানো?
এখন অকনমান চলিব চাগে? নহলে আৰু এখন এতিয়া ৰিলিজ দিব নহয়।
উম, চামগে আৰু মুঠতে আৰু এ যাবলো মানে গৰম বুলিও যাবলে মন নাযায় আকৌ খেতিটো লাগি আছিলো আকৌ ভাগৰো লাগে। কৰা হয় আকৌ যাম যামকে যাবলো নহয় পতক কে ভাবি থকাহে হয় আৰু যাম আও কোনবা এদিনা। হাহ্, বাও হ'ব দিয়া। অঁ, হ'ব দিয়া মই সেই মানুহ এগৰাকীও আহিছে।
অঁ, অঁ হ'ব, অ।